আৰু অ' ভালে। তোমাৰ?
মোৰো ভালে। কি কৰি আছা?
এনে আছোঁ ৰবা! তুমি?
ম‌ই এনেই আছোঁ, মই ভাবিছিলোঁ কল কৰিলোঁ মানে আজি আমি অলপ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলোঁ।
হয় হয়।
এনেই তুমি বন্ধুত্ব, বন্ধুত্ব ওপৰত কিবা ক'ব পাৰিবা নেকি?
বন্ধুত্বৰ ওপৰত ক'বলৈ গ'লে আমাৰ পৰিয়ালৰ পিছৰ আমাৰ চাবলৈ গলে আমাৰ বন্ধুতেই দ্বিতীয় পৰ্যায়ৰ এক শ্ৰেণী। অ' হেল্লো'! শুনিছেনে?
অ' শুনি আছোঁ শুনি আছোঁ।
অ' পৰিয়ালৰ পিছত চাবলৈ গলে আমাৰ বন্ধুতেই তাৰপিছত আমি। প্ৰধান বুলি স্বীকৃতি দিওঁ আৰু আমাৰ জীৱনৰ সুখ-দুখ বা বিভিন্ন ধৰণৰ কথাবোৰ আ' প্ৰকাশ কৰিবলৈ হ'লে আমি বন্ধুৰ বন্ধুৰ লগতে আমি সেইবোৰ কথা পাতো। গতিকে আমাৰ জীৱনত আগুৱাই যাবলৈ হলে আমাৰ বন্ধু থকাতো আমাৰ আটাইৰে জৰুৰী।
উম সেইটো হয়।
সেইটোৱে, আৰু আমি হয়, আমি বহুতকে দেখা পাওঁ আহ যে। আ বহুতৰে বহুত বন্ধু থাকে, কিন্তু মোৰ মতে চাবলৈ গ'লে বন্ধু উম, বেছি হ'ব নালাগে। হায়েষ্ট আহ এজন বা দুজনেই মই ভাবো যথেষ্ট। সেই দুজনৰ লগতে আপোনাৰ মনৰ কথাবোৰ পতা বা বিভিন্ন ধৰণৰ কামবোৰ কৰা। তেনে ধৰণৰ আপুনি কি ভাবে? ক'ব পাৰিবনে আ
কিয় কৈছে?
অ' শুনিছেনে? অ' আ আপুনি বন্ধু অ' বন্ধুত্বৰ ওপৰত অকণমান ক'ব পাৰিবনে?
মোৰ মতে বন্ধুত্ব মানে হল চোৱা। আমাৰ জীৱনটো বা আমাৰ তাৰমানে মা, দেউতাৰ পিছৰ এজন ব্যক্তিয়ে হ'ল বন্ধু। যেনেকৈ চোৱা আমাৰ উম সঁচা বন্ধু মাত্ৰ এজন বা দুজনে থাকে। তাৰে ওপৰত বাকী যিবিলাক আছে সেইবিলাক এনেই। আৰু বন্ধু সদায় তুমি- তেতিয়া কিবা এটা ভুল কাম কৰিছো, তোমাক সেই কামটো কৰিবলৈ বন্ধুৱে সদায় বাধা দিয়ে। তোমাক নকয় যে এইটো কাম কৰা এইটো কাম। হেৰিও- তাৰমানে বেয়া কামটো তোমাৰ বেয়া কামটোৰ পৰা বাধা দিয়ে, আৰু কয় যে এইবিলাক কাম কৰিব নালাগ- গে এইবিলাক কাম কৰিলে বেয়া তেনেকুৱা। আৰু চোৱা কিছুমান সেনেকুৱা বন্ধু আছে যি- তাৰমানে বেয়া হোৱাটো বিচাৰে। যেনে চোৱা, - তেওঁতো বেয়া বচ- টো খাই খাই তাৰমানে খোৱাত তাৰমানে হেৰি কৰে যে এইটো বস্তু খাব লাগে এইটো বস্তু খা। হেৰি তাৰমানে খোৱা- বা খা খা এইটো খা খালি- ভাল নেকি বা বেয়া হওক দিয়া একো নাই খাব লাগে। সেনেক- সেইটো তাৰমানে বন্ধু হব নোৱাৰে। সেইটো মানে তাৰমানে নামতহে তাৰমানে। কিন্তু, তেওঁ তোমাৰ ভা বেয়া হোৱাটো বিচাৰে। আৰু বন্ধুৱে কেতিয়াও তোমাৰ বেয়া হোৱাতো নিবিচাৰে, তেওঁ সদায় তোমাৰ ভালতো বেচি ভালটো বিচাৰে। আৰু কোনো বন্ধুৱে তাৰমানে- তুমিও এদিন কেতিয়াবা আগবাঢ়ি যোৱা, তেতিয়া তাৰমানে তেওঁ উম যিবিলাক-
কি?
তাত তামানে পুৰা আগবাঢ়ি গলে তাৰমানে তোমাৰ উম' তাৰমানে বেয়া কৰাটো-
হি আছে।
তাৰমানে চোৱা কোনোবা এনেকুৱা বন্ধু যিবিলাক বন্ধু আছে, যিবিলাক বন্ধুৱে তাৰমানে তোমাৰ- ভাল হোৱাটো নিবিচাৰে তাৰমানে তোমাৰ বেয়া হোৱাটো বিচাৰে। সেইবিলাক মানে কেতিয়াও বন্ধু ন বন্ধু বুলি নকয় তাৰমানে সেইবিলাকক।
উম'
আৰু তোমাৰ যোন যোন যোনটো ভাল বন্ধু তেওঁ তোমাৰ উম তাৰমানে- দুখতো তাৰমানে তোমাৰ সহায় কৰিব বা তোমাৰ সুখতো তোমাৰ লগত থাকিব তেনেকুৱা। আৰু কিছুমান এনেক- কোৱা বন্ধু, যিবিলাকে তাৰমানে বিপদৰ টাই বিপদৰ সময়ত তাৰমানে তোমাৰ- পৰা তাৰমানে দূৰত আঁতৰি যায় বা তোমাৰ- তোমাৰ ওচৰত নাথাকে, সেইবিলাক কেতিয়াও বন্ধুৰ বন্ধু নহয় সেইবিলাক। সেইবিলাক এনেই নামতহে বন্ধু, কিন্তু- কামত নহয় এনেই তুমি বন্ধুৰ ওপৰত কিবা ক'ব পাৰিবা নেকি বন্ধুত তাৰমানে কোনবিলাক- কথা বন্ধুৰ মাজত আনিব নালাগে। বা কোনবিলাক কথা বন্ধুৰ মাজত অনা অনাতো বয়া বেয়া?
অঁ এতিয়া আতুম আপুনিও ক'লেই এইমাত্ৰ যে, তুমি কলাই- এ যে যিবোৰে আমাক আৰু বিভিন্ন- বেয়া কামবোৰৰ পৰা আমাক আঁতৰাই আনিবলৈ চেষ্টা কৰে বা আমাক- ভালদৰে বুজাই মেলি আমাক ভাল পথলৈ আনিবলৈ চেষ্টা কৰে। এইবোৰকে আমি প্ৰকৃত বন্ধুৰূপে স্বীকৃতি দিব পাৰো।
উম'
অঁ ল লগতে আমি-
আৰু-
অঁ, কওকচোন?
এনেই তোমাৰ মতে বন্ধু বিলাক- চু হয় নেই তোমাৰ মতে বন্ধু আছে ন, যিবিলাক বন্ধুৰ মাজত আমি কিছুমান কথা তামানে- ক'ব নালাগে বা কিছুমান কথা বতৰা আনিব নালাগে সেইবিলাক কথা বতৰাবোৰ কি তাৰমানে? এজন প্ৰকৃতা বন্ধুৰ লগতো আনিব নালাগে।
আমি পোনপ্ৰথমে আমি ব বন্ধুৰ মাজত আমি টকা - পইচা ভেদ ভাৱ আমি কেতিয়াও আনিব নালাগে, চাবলৈ গলে। আৰু এইবোৰ আনিলে আমাৰ বন্ধুত বন্ধুৰ মাজৰ আমাৰ দূৰত্ব বাঢ়িবলৈ ধৰা দেখা যায় বা ধৰে।
সেইটো হয় আৰু মোৰ মতে হলে এনেকুৱা বস্তু আনিব নালাগে যিবিলাক বস্তু তাৰমানে তুমি কলাই টকা - পইচা বা বন্ধুত্বৰ মাজত কেতিয়াও তাৰমানে ঘৰৰ পৰিস্থিতি দেখিব নালাগে।
হয়- হয়।
এইটো দুই নম্বৰ আৰু তিনি নম্বৰটো হ'ল কে তিয়াও বন্ধুৰ লগত তাৰমানে নিজৰ পৰিয়ালৰ বেয়া কথা ক'ব নালাগে, পৰিয়ালৰ বিষয়ে বেয়া ক কব নালাগে, কেতিয়াও তাৰমানে এজন ভাল বন্ধু তুমি তুমি তাৰ মাজত যদি এটা দিন বেয়া কথা বা নিজৰ পৰিয়ালৰ বিষয়ে বেয়াকে তাৰ সেই বন্ধুজনৰ পৰিয়ালৰ বিষয়ে বেয়াকে কোৱা তেতিয়া সেই বন্ধুজনৰ মাজত দূৰত্ব বাঢ়ে।
হয়।
আৰু এনে তুমি কব পাৰিবা নেকি? বন্ধুত্বৰ মানে কোনবিলাক কাৰণত আমি বন্ধু থাকিব লাগে বা কোনবিলাক ও তা কাৰণত তাৰ মানে বন্ধু থকাটো জৰুৰী আমাৰ?
এত এতিয়া চাবলৈ গ'লে, বন্ধুত্ব বুলি ক'লে যিবোৰ কথা আমি পৰিয়াল লগত পৰিয়ালৰ লগত পাতিব নোৱাৰো তেনে ধৰণৰ কথাবোৰ আমি বন্ধু সেইজন বন্ধুৰ লগত আমি ভালদৰে কথাবোৰ পাতিব পাৰো মনৰ কথাবোৰ খুলি তেনেকুৱাই আৰু।
উম।
আৰু উহ, আহ চাবলৈ গলে বা বন্ধু আমাৰ জীৱনত আহ আগুৱাই যাবলৈ হলে আমাৰ বন্ধু আমাৰ যথেষ যথেষ্ট সকলোৰে প্ৰয়োজন আৰু বন্ধুত্ব সেইজনক কয় যিয়ে নিজে আগুৱাই যোৱাৰ লগতে সেই বন্ধুজনকো তেওঁৰ লগত ভা একেলগে আগুৱাই নিবলৈ সক্ষম হয়। বা একেলগে যি পৰিস্থিতি হলেও ভাল বেয়া যি পৰিস্থিতি হলেও একেলগে একেলগ হৈ থিয় দিয়ে। সিজনকেই মই ভাবোঁ প্ৰকৃত বন্ধু।
উম, সেইটো হয়।
হয়। অ, হয় তাৰপিছত চাবলৈ গ'লে আজিকালি দেখিবলৈ পাওঁ যে উহম বন্ধুত্ব অ, এতিয়া কবলৈ গলে আপুনি অ, কি বুলি কয় স্কুলীয়া জীৱনৰ বন্ধুত্ব বেছি প্ৰয়োজন বুলি ভাবে নে কলেজীয়া জীৱনৰ বন্ধু আটাইতকৈ প্ৰয়োজন বুলি ভাবে জীৱনত?
চোৱা, মোৰ মতে হলে স্কুলীয়া জীৱনৰ বন্ধুত্বটো আটাইতকৈ তাৰমানে ভাল বুলি ভাবো বা সৰু কালত যিটো বন্ধু হয় সেইটো তাৰমানে প্ৰকৃত বন কিয়নো চোৱা, কিছুমান এনেকুৱা কাম আছে যিবিলাক সৰুৰে কা সৰু বন্ধুটো কেনেকুৱা আছিল তাৰমানে টকা - পইচ সেই সময়ত টকা পইচা বন্ধুত্বৰ মাজত অহা নাছিল আৰু টকা পইচাৰ- তাৰমানে সেই সময়ৰ বন্ধুত্ব কেনেকুৱা আছিল যে- আমি কোনোবা এজন বন্ধুৰ লগত তাৰমানে এনেই তাৰমানে স্কুলত গ'লো, তেওঁ- সি ক'লে যে আহ মোৰ লগত একেলগে যাম, সেনেকুৱাকে তাৰমানে বন্ধুত্বটো তাৰমানে- হেৰি হয় তাৰমানে আৰু এতিয়া কেনেকুৱা তাৰমানে কলেজীয়া জীৱনৰ বন্ধুবোৰ কেনেকুৱা- যে- লগ পালো কিন্তু তাৰ ত ক'ব নোৱাৰে, সিয়াৰ মনত কি বা চিন্তা -ভাৱনা থাকে। কিন্তু সৰু কালৰ বন্ধুতটো কেনে- কোৱা তাৰ এক চিন্তা ভাৱনা নাথাকে, বেয়া গুণ নাথাকে, - সি মানে এনে তাৰমানে বন্ধু খেলিবলৈ এটা বন্ধু লাগে। তাৰপিছত সেই বন্ধুটো তাৰ মানে সৰুকালৰ বন্ধুটো, মোৰ মতে হলে সৰুকালৰ বন্ধুটো- পিছলৈ থাকে। কিয় নো চোৱা তুমি সেই সময়ৰ বন্ধুত্ব কোৱা তাৰমানে নিস্বাৰ্থত হোৱা বন্ধুত্ব তাৰমানে।
হয়, হয়।
কি কব বিচাৰিলি, ক কি ক'ব বিচাৰিছিলা?
অঁ, আপুনিটো ঠিক কথাই কৈছে যে- চাবলৈ গলে আমি সৰুৰে পৰাই আমি স্কুলীয়া জীৱনৰ বন্ধুৱে আমি লগ পাওঁ। গতিকে সেই সময়তো আমাৰ টকা পইচা কি আমি সেই সময়ত গমেই নাপাওঁ। আমাক খেলিবলৈ আমাক বন্ধু লাগে বা- এনেই আৰু বিভিন্ন খেল ধেমালি কৰিবলৈ আমি, থাকিবলৈ আমি- বন্ধু বিচাৰোঁ। আৰু কলেজীয়া জীৱনৰ বন্ধু চাবলৈ গলে আমি আহ ধৰি লোৱা-
অঁ।
হাই কি বুলি কয় যিটো আমাৰ অঁ স্নেপ- টো ডিগ্ৰী হওঁক বা কলেজীয়া - জীৱনৰ আমি বেছি বছৰ লগ নাপাওঁ, হয়তো দুই দুই বছৰ, তিনি বছৰ, চাৰি বছৰ।
উম, সেইটো হয় তাৰমানে চোৱা ক কোৱা?
অঁ, আমি ধৰি লোৱা কলেজৰ জীৱনত আমি-
দুটা বছৰে আমি তেওঁওলোকক লগ পাওঁ কিন্তু আমি স্কুলীয়া জীৱনত আমি সৰুৰ পৰাই আমি- সেই বন্ধুবোৰক লগ পাওঁ। গতিকে- মইয়ো ভাবো যে আমি স্কুলীয়া জীৱনৰ বন্ধুৱে আমাৰ জীৱনৰ- এক- গু-
উম, সেইটোও হয়, চোৱা তুমি কোৱাতটোও হয়। মানে চোৱা তুমি তুমি যিটো কথা কৈছিলা সেইটো মই হেৰি কৰো তাৰমানে ক'লে এতিয়া মই- কলেজীয়া জীৱনত মই এতিয়া কলেজৰ ষ্টুেট কলেজৰে পঢ়ি থকা এজন ছাত্ৰ বুলিয়ে কওঁ। তাৰ চোৱা এতিয়া মই তাৰমানে কলেজত গৈ থাকিলে- হয় যি কেইজন বন্ধুক লাভ পাওঁ সেই কেইজন মানে বহুত দূৰ দূৰণিৰ পঢ়িবলৈ আহে। কিন্তু তেওঁলোকে- কিমান দিনতো তেওঁলোকৰ ঘৰ বিলাক নাজানো বা ক'ত ক' ক'ৰ পৰা আহিছে জানো কিন্তু- তেওঁলোকৰ লগত আমাৰ বন্ধুতো চাৰি বছৰ বা কিছুমানৰ লগত তিনি বছৰ সেনে- কোৱা, কিন্তু স্কুলৰ জীৱনতটো কেনেকুৱা? ক্লাছ ওৱানৰ পৰাই ক্লাছ টেনলৈকে তেওঁলোকক লগ- পাওঁ। তাৰ ফলত তেওঁলোকৰ লগত আমাৰ এটা এনেকুৱা তাৰ মানে- এটা হেল তাতমানে এনেকুৱা এটা তাৰ মানে কি বুলি কয় আৰু তাৰমানে সম্বন্ধ এটা তাৰমানে গঢ়ি উ সম্বন্ধ এটা তাৰমানে হৈ যায় যিটো তাৰমানে আমি সেইটো আমি পাহৰিব নোৱাৰো কেতিয়াও। এনেকুৱা আৰু এতিয়া কলেজৰ তাৰমানে এনেকুৱা যে তুমি তোমাৰ কথাটোৱে কওঁ, তুমি আহিবা বেলেগ এজ বেলেগ এঠাইৰ পৰাই আন এজন আহিব, বেলেগ এঠাইৰ পৰাই বা মই যাম বেলেগ এঠাইৰ পৰাই। তাৰ পৰাই গৈ আমি গোটেই মাহ এক গোট হম, সেইখিনিয়ে আমাৰ এটা বন্ধুত্ব হ'ব। কিন্তু যেতিয়া আমাৰ কৰি হেৰিটো খত ম হৈ যাব। কিন্তু থাকিব ফোন কলত বা কেতিয়াবা কেতিয়াবা থাকিব। থাকিলেও তাৰমানে সিমানতটো নহয় যিমানতটো স্কুলীয়া জীৱনত হয়।
হয়। বাকী দিয়ক ভাল লাগিল কথা পাতি আপোনাৰ লগত।
বন্ধুত্বৰ ওপৰত, আৰু আমি কিছুমান এনেকুৱা কথা দিয়া পিছলৈ আৰু লগ পাম।
হয়, হয়, হয় দিয়ক পাতো।
উম দিয়ক।